ভাত খালী? কি দি এ মই খালো বোলো এয়া টিউচন কৰি আছোঁ মানে
অঁ অঁ মই খালো হেৰি ইয়াত তোৰ উম গৰৈ মাছৰ পিটিকা কৰিছিলো।
এয়া আমাৰো একেই বোলো আজি আমাৰ আজি তিঁয়হ আছিলে
আহ ময়ও সেয়া তিয়হ কাটি ললো।
এ অ অ ক'ত যাও এতিয়া ঘৰতে নে?
ঘৰতে অলপ পিছত যাম ই গৰুকেইটা আনিবলৈ। যাম পথাৰত আছে বুজিলি
আহ
কি কৰি আছ
সেয়া মই দে টিউচন পঢ়াই আছো
অ পঢ়া নেকি ল'ৰা ছোৱালী
এ পঢ়া আৰু কেনোমানত তাকেই বোলো এতিয়া টিউশন কৰি আছো গাধা মস্ত ইহঁত
এ হ'ব দে ভালকে পাহালে আৰু চগা হ'ব দে
এ অ তাকেহে পঢ়াই থাকো কি কৰে আৰু একজাম চলি আছে যে বেমাৰো হয়। চে কাহ
অ এই এয়া হেৰি নহয়।
কি?
এইয়া মানে পোলাও কেনেকে বনাই অকনমান কবি নেকি মই মানে খাম মানে
প্ৰথমতে ৰিফাইন দিব লাগিব ৰিফাইন দিব তুমি তাত তই বোলো চ পিয়াজ দিবি উম উম তাৰ পিছত অলপ ঘিউ দিলেও দিব পাৰ।
অ
দি আছে এই বোলো চাউল খিনি দি দিবি দি পেলাই তাত অলপ নিমখ দি পেলাই ভালকে ভাজিবি। তাৰপাছত যেতিয়া ৰম চৱোৱা হ'ব তেতিয়া তাত উ ভাজি থাকিব লাগিব।
কিমান টাইম ভাজিব লাগিব কিমান টাইম ভাজিব লাগিব বহুত সময় ভাজিব লাগে নেকি
পোন্ধৰ মিনিন মান ভাজিব লাগিব একদম বাদামী কালাৰ হোৱালৈ। তাৰপিছত অলপ যে এয়া ৰঙচঙীয়া হ'ব আৰু
অ
তাৰ পিছত আৰু এইখিনি আৰু বাদাম চাদাম খিচমিচ চিচমিচ দি পাতি অলপ আনটাচ কৰি দি। বহাই দিলেই হ'ল
সহজে আ
উম সহজে
পানী কিমান দিব পান পানী কিমান দিব পাৰে
টো জোবাই পেলাই এঙাঙুল মান
অ অ
ভালেহল আ তাৰ পিছত এনেকে ভেজ পোলাও বনাব পাৰি। গাজা গাজৰ মত মতৰ চতৰ দি অ তেনেকে কে বনালেই হ'ল আৰু
অ ভেজটোও সহজে নেকি
তো সহজে এনেকৈ ৰাতিপুৱা সময়ত খাবলৈ ভাল হয়
অ অ
উম
মই মানে আজি অ অ মই মানে আজি তোৰ হেৰি কৰিম এ
এইটো কি আছিলে চাওমিনৰ পেকেট
অহ অহ ঘৰতে বনাইছে বনাই খাব পাৰি তাত তেলখিনি দিবি পাতকবি চাটকবি লৈ অলপ খাই চাই কৰি পেলাই চাওমিন খিনি দি দিলেই হ'ল তাতে বোলো চচ চচ কি আছে দি দিলেই হৈ গ'ল আৰু ঘৰতহে খাবি আৰু নৰ্মেলি খালেই হ'ল আৰু অহ
আজি
তাকেহে ছাগলীয়ে মাত দি আছে যে পথাৰত আছা নেকি
অ এই আমাৰ গৰুৰ ওচৰত আহিছিলো এ গৰু গৰু চৰু আছে ন ভালাগে মানে ছয় সাতজনী গৰুৱে ন উম উ তাকে মানে সন্ধিয়া সময়ত আগত নিব লাগে নহ'লে নেযায় নহয় ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ তোৰ হালোৱা গৰু আছে তোৰ হেৰিজনী হালোৱা গৰু আছে তিনজনী তাৰপিছত আছে তোৰ হেৰি গাখীৰতি গৰু আছে তোৰ হে চাৰিজনী সাতজনী আছে আছে তাতে, অ অ আমি মানে এ তে তেনে কেয়ে মানে আৰু মানে চলোঁ আৰু মানে এনেই এনেকৈ গাখীৰ চাকীৰ খীয়াই আৰু।
এ অহ অহ। বা ভালেই দে।
উম।
বাকী ঘৰত চবৰে ভাল? খবৰ ভালেই।
অ অ অ।
অহ।
এইয়া তোৰ এইটো কি আছিলে নহ তাই যে ইয়া কা তাক
নাই নাই, কামটো কালি পৰা পৰা চাগে যাব লাগিব চাগে আৰু। আজিপা নাই কি হয় আৰু চাওচো চোন বাৰু।
অ অ অ।
এইয়া কালিৰ পৰা যাব লাগিব চাগে। লেপটপ এটাও লাগে এতিয়া লেপটপ। তোৰ নাইকিয়া দিগদাৰ।
লেপটপ এটা নিকি কিনি লব পৰা নাই?
এ পইচা চইচা নাই যে।
অ তাৰপা নিদিয়ে নেকি? তাত তই যত
নাই নাই সেইটা তাৰ পৰা দিম বুলি এতিয়ালৈকে কোৱা নাই। কিবা হয় আৰু। চাওচোন আৰু যদি লেপটপ চেপটপ লাগে আৰু উপায়তো নাই কিবা এটা কৰি আনিব লাগিব আৰু।
অ অ লৈ আহিবি। এই তোৰ হেৰি হে হেৰি তোৰ এয়া আজিকালি আকৌ তোৰ ছেকেণ্ড হেণ্ড লেপটপ পোৱা যায় নহয় ভাল ভাল। এটা এই তোৰ হেৰি গুৱাহাটীত এখন আছে দোকান এখন। তাত তই পাবি চেকেণ্ডহেণ্ড লেপটপ পাবি চেকেণ্ডহেণ্ড লেপটপ পাবি তাৰ পৰা অ পাবি পাবি তাৰ পৰা এখন এটা লৈ আহিব পাৰো এ কম কম কম দামতে পোৱা যায় যোনটো মানে চল্লিশ পঞ্চাশ হাজাৰ টকাৰ দৰমহা মানে দাম সেইটো তোৰ দহ বাৰ মানত দি দিয়ে আৰু চেকণ্ডহেণ্ড অ ইমানো মানে পুৰণা নহয় আৰু মানে কম আৰু তোৰ হেৰি একমাহ দুই মাহ চলোৱা মানুহে বেছি পুৰণাও নহয় নতুনে নিউ তোৰ ভাল ভাল হেইতে পাবি ভাল চব ইমান ব্যৱহাৰ পাতিও হোৱা নাই লেপটপ বাৰু ময়ো মানে অ অ ময়ো এটা কিনিম বুলি ভাবি
এতিয়া পইচাও আৰু মিলিব লাগিব
হয় হয় অ হয় হয় ময়ও মানে এতিয়া ভাবি আছো এটা ল'ম আৰু মানে দু দিনতে মই যাম
উ ময়ও সেয়া চাবলৈ যাম মানে কালি পঢ়ি মানে আৰু কি হয় আৰু চাম গৈ আৰু ডাইৰে মিলে ল'ম আৰু
অ মোৰ মানে সেয়া আ এয়া এতিয়াতটো কি হ'ল এয়া মানে মোৰ পইচা অলপ আছিলে অকণমান খৰচা পাতি হৈ গল উম এতিয়া আহ অ এতিয়া তাকে কিনিম আৰু ইয়
এতিয়া পইচাটো নহলে কামটো হাতৰ পৰা যাবগৈ
অ নাই নাই কামতটো এৰিব নোৱাৰি নহয় অ অ অ
দে আহ
এ উপায় নাই উপায় নাই এটা ময়ো ল'বই লাগিব আৰু তইও লবই লাগিব যেটোকানটো সোমাইছ যদি হয় আজিকালি লেপটপ লাগেই হাতে হাতে হাতে হয়।
হয় লাগে আজিকালি চবকেইটা চব। ক্ষেততে লাগে ন ট মবাইলতকৈ ইম্পৰটেণ্ট লেপটপ এটা লাগে উম।। আৰু ডিজিটেলৰ যুগ আৰু চবতে আৰু কম্পিউটাৰটো এনেও শিকি থৈ দিব লাগে কম্পিউটাৰ মেইন
অ মই ই চতে চাৰ্টিফিকেটখন মোক লাগিব মই মানে কম্পিউটাৰটো শিকিব হৈ আছে মানে য যাব পৰা নাই পইচা পাতিও অভাৱ যে এইয়া গৰু গৰু এনেকে অ, আহিলো। তোৰ এ এদিন থাকিলো এ। শনিবাৰে গ'লো শনিবাৰে গৈ তোৰ অ হেৰি। স, সেইবাৰাৰে আহিছো। উম উ দেওবাৰে তোৰ সন্ধিয়া আহি পাইছো। অঁ।
ভালেই ভালেই।
অঁ।
উম।
ক আৰু। কি কৰি আছ এতিয়া?
কি কৰি আছ মানে মই ধৰিয়া গৰুৰ ওচৰত গৈছো গৰুকেইটা আৰু।
আহ, এজনী এজনীকে মানে আনি থাক আৰু।
লাগে
অ, আজি ভাত কি দি খালো বুলি কৈছিলে?
তোৰ হেৰি, এনেকে এৰি দিও ঘ গছ পথাৰত ৰাতিপুৱা উঠি।
আহ। আহ আহ গম পাইছো আহ, এ আমাৰ আমাৰো আছে আমাৰ এজনী আছে আৰু ছাগলী আছে। চৰাইও আছে আমাৰ বহুত কিজনী চৰাই আছে।
অ, গাখীৰতি গৰু আছে। তোৰ চাৰিজনী সেই তাই এতিয়া গাখীৰবিলাক এনেকে বিক্ৰী কৰি চলো আৰু। ত প
অ অ সেইটোৱে, আমাৰো বোলো। এ, পলটো শহু হৈ আছে আৰু কি হয় আৰু। কেতিয়ালৈ হয় আৰু ঘৰৰে আৰু তেতিয়া সেইখিনি খাবলৈ পাওঁ আৰু। অঁ।
অ আজিকালিতো এনেকে গ গৰু চৰু। পুহিএমানে আজিকালি চলিব লাগিব আৰু বেলেগ উপায় আৰু নাই আৰু অ অ হয় হয়। তাৰ টিউচন যে কৰ কি। কেইটা লৰা ছোৱালী কৰ?
অ মই স কৰো বাৰো সাত আঠট মান।
হা
সাত আঠট মান কৰো সাত আঠটা এই এইলো ইমান। হেৰিও নিদিয়ে নহয়।
কি নিজে।
ফিজ ত বোলো আও চাওঁ আৰু কিবা এটা টুকটাক চলিব পৰা নে আৰু সেইটোৱে আৰু অ অ দে নহ'লে হ'ব দে এতিয়া মই পঢ়াই আছো যে। অ অ